অ কোৱা হেল্ল'
হেল্ল' অ
অ অ শুনা পাইছা তুমি ইয়াতে থাকা, অ ভালে আছোঁ। ক'ত আছ নেটৱৰ্ক পাইচা?
অ ন এনেতো তোমাক ফোন কৰিলেতো ঠিকে থাকে অ। এইটো এপত চাগে দিগদাৰ হৈছে।
এপটো প্ৰব্লেম হ'ব।
এতিয়াও তোমাৰ মাত আহ মাত ভাঙি আছে। এপৰে প্ৰব্লেম হয় চাগে নহলে এনেতো অ ঠিকে চলি আছে।
অ কেতিয়াবা এইটোয়ে হয় কেতিয়াবা ক ফ কৰি কাটি যায় আকৌ আহি যায় আকৌ। কাটি যাই আকৌ‌‌ আহি যায় ‌। ছে মই নিজেই গম পোৱা নাই।
তোমাৰ মাত ইমান ভাংগি -ভাংগি -ভাংগি আহি আছে। সেইটোৱে ওহ। অহ বাকী চব ভালেই। এতিয়া চাহ -তাহ খালো অলপ আগত সেই কে এফ চি পৰা অহ হেৰি চিকেন অৰ্ডাৰ কৰিছিলো সেইটো খাইছো পুৰা পেটটো ভৰি আছে এতিয়ালৈকে।
অ', আজিকালি কেপচিৰ কি অহ আচ্ছা আচছা আজিকালি কেপচিৰ এইটো কি বুলি কয় অফাৰবিলাক কেনেকে আহি আছে বাকেট- বাকেটবিলাক কেনেকে এতিয়া প্ৰাইচবিলাক?
অহ, নহয় আগৰ নিচনাই নহয় আগতে ৱেডনেছডে ৱেডনেছ ডেৰ টো হেৰি পোন্ধৰটা পিচ হেৰি নাইটি নাইনত আহিছিলে ন'ত' আজিকালি আ- আ এতিয়া মই আজি এপৰ পৰাই দিছো ফ'ৰ নাইনটিন কৰি দিছে অলপ পইচা বঢ়াইছে। আৰু অহ আৰু এতে অ' সিহঁতৰ এনিভাৰ্চাৰী অফাৰ আছিলে অলপ দিন আগত মোৰ মনত নাই। মই মাৰ্চত নেকি মই খাইছিলো অহ ত' এটা বাকেটত এটা ফ্ৰী যেনেকে যদি তুমি আঠটা পিচৰ বাকেট লোৱা তাতে তোমাক আঠটা পিচ ফ্ৰী পাবা তুমি ত' তেনেকুৱা আছিলে সেইটো এতিয়াও আছে চাগেচান চানডে তুমি তে সেইটো অফাৰ পোৱা। ত' চানডে যদি তুমি বিচাৰা অহ তুমি চাৰিটা পিচ ল'বাটো তোমাক চাৰিটা পিচ ফ্ৰী দিব আৰু পইচা এইটোয়ে মানে আ -আঠটা পিছত তোমাৰ হেৰি নশ টকা বা চাৰে আঠচ টকা এনেকুৱাইয়ে। আৰু তাতে চব থাকে মিক্স থাকে মানে অহ। ত' তোমাৰ লেগ পিচো থাকিব
অহ, উইংছ অ', থাকে ন' অ', উইংছ আগতে যে আগতে যেনেকে উইংছ টো ছেপৰেট কে পাইছিলো আজিকালি ছেপৰেট
অহ - অহ দিয়ে -দিয়ে তোমাক সেইটো কাৰণে অহ, এক্সট্টাকে লব লাগিব বেলেগ কে যেনেকে তোমাক যদি তুমি হট বিচাৰা সেইটো দুই পিচ তোমাৰ দুশ টকা ত্ৰিছ টকা কৰি চাগে লব নহয়- নহয় অহ তেনেকুৱাই এটা পিছ ৰ দাম চাগে দুশ হয়। হট এণ্ড ক্ৰিস্পি ডাঙৰ পিচ- যেপিচ থাকে আৰু হট উইংছ থাকে। অহ, তোমাৰ ক হট উইংছ তোমাৰ চাগে চাৰিটা পিছৰ তোমাৰ দুশ টকা তেনেকুৱা বহুত দাম লয় কে এফ চি মানে আৰু অৰ্ডাৰ কৰিলে না একদম মানে ঠাণ্ডা হৈ আহে নৰম- নৰমতটো ভাল নালাগে তাতে বহী খালে ভাল। কিন্তু যাই খাব ইচ্ছা নাযায় আৰু
হয় -হয় -হয় এনে আৰু এইটো অহ নহয় এ 'এইটো তুমি এইটো খাই পাইছা নেকি এই আদাবাৰী যোনটো এই তাকচ যোনটো খুলিছে?
আদাবাৰী ষ্টাকছ খুলিছ নেকি নাজানো নহয়, আদাবাৰী চোন হেৰিয়ে আছে ডমিন'জ আছে।
নহয় -নহয় এই আদাবাৰী তিনিআলিৰ তাতে। এই যোনটো নতুন এটা এইটো কি বুলি কয় মল মল নি এটা বনাইছে ন? হয়, হয়, হয় তাতে তোমাৰ পাকৈত, ত বোলাক খুলিছে মই খুনি খুনা পাইছো অ বহুত কেইটা লগক সুধিছো কেনেকে কেনেকে সহতিতে খোৱা নাই মই বলো তুমি
অ নাই আৰে মইতো বেছিভাগ জালুকবাৰীৰ ফালে নাথাকো ন ত' সেইকাৰণে মই গমেই নাপাও। পাও কি ইয়াতে কি বনিছে কি বনা নাই কিন্তু এনে জানো যে তাকো মই খাইছো আৰু মই গুৰিতো এইবোৰো পাইছো তাতে আহ তোমাৰ- পাহৰি গৈছো নামটো কি আছিলে তাকচ এ ই পাই ন অ তাতে গণেশগুৰিৰ, ফালে আছে এটা এ কি নাম হয় সেইটো দোকানৰ য য'ত বহুত তাকচ বিলাক পায় সেইটো ফেমাছে হয় তাকচৰ কাৰণে পাহ লৈছো নাম তাতে মই খাইছো ত গছ ঠিকে লাগে কিন্তু যদি তুমি মানে কাৰ কাৰণে ভাল এনে স্নেকিঙৰ কাৰণে ভাল কিন্তু ইমান খাব নোৱাৰা। তেনেকে ইমান মোক ভাল লগা নাই কিন্তু বুঢ়িটো খাইছো বুঢ়ীতো লাগে সেইটো হেলদিও হয়। তাতে ভিতৰত ৰাজমা দিয়ে ত তাৰপিছত হেৰি তিও দিয়ে তাৰপিছত হেৰি ভিতৰত ভাত থাকে চফ চিজ থাকে তাৰছ চিকেন থাকে যি তুমি দি চা সেইবোৰ চব থাকে চব্জি থাকে বইল কৰ্ণ থাকে অ একদম মটা মটা কৰি বনাই এটা খালেতো পেট ভৰ্তি আধাও খাব নোৱাৰিবা তুমি সেনেকুৱা ইমান হেভি থাকে ল'ডৰ পুৰা উ
নহয় নহয় তাতে বহুত কিবা খুনিছে আৰু এইটো বাৰ্গাৰ কিং এইটো খুলিছে ন ত তো খাই পাইছা নেকি? এইটো কি এইটো মেকড্ মেকডনল্ডছৰ নিচিনাই নেকি ম মই বহুত কেইটাই কয় কি বাৰ্গাংকী গড় বেছি ভাল।
অ মানে বাৰ্গাৰ কিনো মহাৰাজা বাৰ্গাৰ টো ভাল হয় মহাৰাজাত মহাৰাজা উপলৰ বাৰ্গাৰ বুলি ক তাতে তোমাক এ দুটা পেটিও থাকে তিনটা পেটিও থাকে তেনেকুৱা আৰু মা মাজত তোমাৰ হেৰি দিয়ে, এই লেটিছ লেটিছ দিয়ে তাৰ পিছত তোমাৰ অ বিলাহী দিয়ে কাটি কাটি ভিতৰত কিবা কিবি পিয়াজ থাকে এইবোৰ থাকে আৰু মানে- বহুত ডাঙৰ বোৰো বহুত সিউজ থাকে মানে বাৰ্গাৰটো ত' সেইকাৰণে কয় আৰু মেকডনাল্ডছ বাৰ্গাৰ- টো ভাল হয় কিন্তু তেনেকুৱা নহয় ইমান মানে তোমাৰ পেট ভৰ্তি নহয়। কিন্তু স এইটো অ হেৰি কি কয় হেৰি উ কি কৈছিলা বাৰ্গাৰ কিংগৰ বাৰ্গাৰ সেইটো মহাৰাজাৰ বাৰ্গাৰ খালে সটো তোমাৰ পেট ভৰি আৰু সেইটোে পিজজা প সেইটো মেকডনল্ডতো পিজ্জা পফ আছে ইয়াতেও অ ে বৰ্গাৰ কিংো মে ফ আছে একেই হয় টেষ্ট ইমান একো হেৰি নহয়। আৰু মুখ কেফি বাৰ্গাৰ বেছি ভাল লাগে। যি হ'লেও কেফচি বাৰ্গাৰ মোৰ বহুত ভাল লাগে৷
বাৰ্গাৰৰ পৰা মই বেছিভাগ মই এইটো চফটৱেৰটো খালে মই অকণমান ভাল পাওঁ। বাৰ্গাৰ মই বাহিৰত বহুত-বহুত ৰেয়াৰ খাইছো। চবৱেটো ঠিক আছে চবৱেটো পেটটো ভৰি
অ চাবৱেটো হেলডি হয় অ-অ ৷
অ কি-কি তোমাক লাগে, কি কি নালাগে,
উম মইও মানে চবেইখন ঠিকে আছিলে মই সেইটো ভেজিটেবল চবে লৈছিলো তাতে চীজ এইবোৰ ব্ৰেড চ্ৰেড মানে চব হেলডি অপচন লৈছিলো কিন্তু অ মই শুনিছো যে চাবৱেৰ যে চবজি বিলাক থাকে সেইটোও মানে বহুত পুৰণা হয়। মানে ভাল নাথাকে চবজি বিলাক ফ্ৰেছ নাথাকে ৷
অ চব ফালৰ পৰা কিবা কিবিতো থাকিব এইটোতো কি কম৷
সেইটো বাকীটো এনেই বেছি খোৱা নাই মই একবাৰ বা দুবাৰে খাইছে চবৱে আৰু খোৱা নাই ইমান সে ইমান ইমান। টেষ্টটো ভাল লগা নাছিলে কিন্তু তাতে সেইটো চেণ্ডইচ চেণ্ডুইচ ভাল লাগে চেণ্ডুইচ খাইছো৷
অ আৰু তুমি-তুমি এইটো ট্ৰাই কৰিছা নেকি এই কেম্পা কলাটো?
অ খাইছো কেম্পত৷ অ ভালেই লাগে
থমথম পৰা বেছিয়ে ভাল লাগে। টেষ্টটো-টেষ্টটো তাৰ অকমান-অকমান
অ থাম্চাবৰ নিচিনাই লাগে কিন্তু কেম্পাৰটোতো চব ওলাইছে ন ফেনটাও ওলাইছে তাৰপিছত হেৰি অ সেইবোৰ ওলাইছে।
স্প্ৰাই স্প্ৰাইটৰ নিচিনা এটা আছে এইটো মই খাইছো। কোৱা নাই ফেনটাটো খাই পাইছো এইটোও ভাল লাগে
কেম্পাটো উ
অ যোনটো থম্পছআপৰ নিচনা যোনটো আছে পেপ্ছি ম পেপছি থাম্পছআপ জবৰ নিচিনা যোনটো আছে এইটো খাই পাইছো। সেইটোও ভাল লাগে।
কিন্তু মোক এনেকুৱা লাগে যেন যে কেম্পাত বেছ বেছি মিঠা বেছি মিঠা দিয়ে নেকি! আৰু সেইটো ফিজ টো কম থাকে৷ স্প্ৰাইটত যেনেকে স্প্ৰাইতটো বহুত মিঠা থাকে কিন্তু ফিচ টোও থাকে ন- ল তোলোক হ'লেও লাগে কিন্তু কেম্পাটো মোক বহুত হেৰি লাগে ৷ মিঠা-মিঠা লাগে কিয় বা নাজানো ৷
এইটো মই ইমান ধ্যান দিয়া নাইক্স টাইম খাল মই এইবাৰ ধ্যান চাবি ধ্যান কে মই এই নটিচ কিন্তু থামচআপ-থামচআপ থামচ থামচআপৰ নিচিনা মই আজিলৈকে ড্ৰিংক পোৱা নাই ৷
অ থামচ আপটো ভালে লাগে ৷
পেপচিও পাত্তা নাপায় থমচপৰ লগত।
মই কি খাওঁ জানা মই আজিকালি- যত হিতি চেনি নাথাকে ন চেনি নথকা ড্ৰিংকটো খাওঁ যেনেকে মই মই ককাকলা জিৰো খাও। সেইটো ভালেই লাগে সতে মানে মিঠা নাথাকে কিন্তু বাকী চব ঠিকে থি থাকে, পেপাৰ বত তুমি খাইছানে? এই
পেপাৰ বট খাইছো পেপাৰ বট খাইছো অ ভাল লাগে এইটো-এইটো মই এইটো খাইছো আম পান্না খাইছো তাৰপিছত তোমাৰ এ আৰু তোমাৰ এইটো কি বুলি ক‌ওঁ, ককনাট যোনটো আছে ন গোৱাবাৰটো খোৱা নাই এইবিলাক খোৱা নাই এইবিলাক খোৱা নাই মই, মই অকল এই আম পানা আৰু এইটো ককনাট জুচটো যোনটো আছে সেইটোয়ে খাইছো।
অ আগতে যেতিয়া নতুন নতুন এতিয়াতো অলপ ফেমাচ হৈ গ'ল ন। পেপাৰ বুট, আগত যেতিয়া অ ত' আগতে যেতিয়া নতুন ওলাইছে ছিলে ইমান দহ টকাত ইমান ডাঙৰ দিছিলে। আজিকালি বিশ টকা কৰি দিছে অ আগতে অ আগতে দহ টকাত দিছিলে সেইটো।
এতিয়াও দহ টকাত দিয়ে কিন্তু দহ টকাটো অকণমান সৰু হয় অ
সেইটোয়ে ত পেপাৰ বুটৰো তোমাৰ হেৰি পায় স্পাৰ্কলিং ৱাটাৰ বুলি। পায়, তাতে তোমাৰ লাইন ছটা থাকে তাৰপিছত তোমাৰ হেৰি এহঁ কক ফ্লেভাৰ থাকে, কিবা কিবি আৰু তাতে মানে হেৰি নাথাকে মজিৰ ত তাতে তোমাৰ চেনি নাথাকে। ত সেই টো খাই ভাল লাগে।
এইটো খোৱা নাই মই এইটো ট্ৰাই কৰিব লাগিব বহুত।
অ গৰমৰ দিনত অ অ নাপায় নাপায় আৰু মইতো বেছি ভাগ এিন ত ব্লিংকিত, ফ্লিপকাৰ্ট
অ তাতে তাতে তাতে তাতে পায় তাতে পায়। ব্লিংকিট যে ম ব্লিংকিট মানে এতিয়া খুলিছিল মই গমেই পোৱা নাছিলো কি বিংকিত আহি গৈছে বুলি। এটা এজন মোৰ ফ্ৰেণ্ডে অৰ্ডাৰ কৰিছে তেতিয়া যাই কিনে গম পাইছো ব্লিংকিত ঘ
ফালে চলি আছে নেকি ব্লিংকিত, অ চলি আছে চলি আছে অ আমাৰ জালুকবাৰীতো চলে অ
চলি আছে।
তইটো দোকানত যোৱাই বন্ধু কৰি দিছো যেতিয়া ব্লিংকি, ফ্লিপকাৰ্ট এইবোৰ আহিছে নাযাওঁয়ে। অ
ঠিক আছে তুমিও ভালে থাক অ অ
অ ঠিক আছে এতিয়া তুমি ভাত চাত বনোৱা খোৱা ময়ো ভাত বনাম এতিয়া ঠিক আছে দিয়া অ।
বাই বাই